কি কৰি আছা?
সেই এনে আছোঁ, গৰম যে সেই গছৰ তলতে বহি আছোঁ, আইচক্ৰীম নেপাৰ খাই আছোঁ। এটা খাব মন গৈছে আইচক্ৰীম। আপুনি কি কৰি আছে?
মইও এই মানে ৰাস্তাত থিয় হৈ আছোঁ, মানে আইচক্ৰীম ল'বৰ কাৰণে ৰৈ আছোঁ।
হয়।
গৰমটোৰ কাৰণে এই মানে আইচক্ৰীম খাব মন গৈছে ৰ'বা আজি।
উম। আইচক্ৰিম আপুনি কোনটো খাই ভাল পায়?
মই আইচক্ৰীম বৰ বেছি তেনেকে ভাল পোৱা বুলি কথা নাই মানে, যিটো পাওঁ তাকে খাওঁ।
মোৰ মানে কি হয় জানে আইচক্ৰীম খালে মোৰ মানে পানী পিয়াহটো নকমে গম পাইছে নে? ভোকহে লাগে। আৰু মানে কি হয় আইচ, হয়। আৰু আইচক্ৰীমটো বেছি ঠাণ্ডা যে মোৰ অকনমান মানে দাঁতটো শিকে যায় মানে দাঁত। একদম মানে কিবা লাগি যায়গৈ মানে মোৰ আই খাই ইমান ভাল নাপাওঁ কিন্তু গৰত মানে কিবা এটা বস্তু ঠাণ্ডা খালে, এতিয়া ধৰক তৰমজু তেনেকে পোৱা নাযায় ন'। সকলো সময়তে হয়নে? তাকে আছিলোঁ, আপুনি?
মই আইছ কিম মানে খাওঁ খালে মানে তেনেকুৱা মোৰ দাঁতৰ প্ৰব্লেম নাই। তথাপি মানে খাওঁ। এনেকে গৰমটোৰ কাৰণে মানে আজি মানে খাব মন গৈছে আৰু মানে ঘৰতো কৈ আছে আইচক্ৰীম মানে খাই। মই কৈছোঁ ফিউজত তৰ আইচক্ৰিম বনাই দিওঁ, কি আইচক্ৰীম বনাই দিও খোৱা, কৈছে নাই নহয় সিহঁতক মানে বেপাৰীৰপা লাগে। বেপাৰীৰপা লাগে কাৰণে ৰৈ আছোঁ। মানে কিনি দিও আৰু সিহঁতে তটো বিচাৰিছে যদি এয়া ন' সদায়তো নিবিচাৰে
আৰু এটা কথা আইচক্ৰিমটো আমাৰ ইয়াত অনাৰ কাৰণে দেখিবলৈ ধুনীয়া নহয় জানো আৰু চাফা চুফা কৰেনে নকৰে নাজানো বাৰু কিন্তু কথাটো আইচক্ৰীমৰ যাতে চে ফেক্টৰীত যাব, আপুনি আইচক্ৰীম ফেক্টৰীত গ'লে যে আপোনাৰ আইচক্ৰীম খাবলৈ মন মাজতে ম কেইদিনমান মই আইচক্ৰীম তেনেকে বনাই মানে চাবলৈ গৈছিলো যে ফেক ইমান লেতেৰা পানী, ক'লা পানী তাতে খালি লং দিয়ে আৰু তেনেকৈ মানে তেনেকে বনালে বেমাৰ হ'বই ন'। কমপ্লেইন হ'বই ন' আমি ইয়াত হয় আমি নেদেখো কাৰণে খাওঁ, যেতিয়া আপোনাৰ ফেক্টৰীত যেতিয়া যোৱা যায়, দেখা যায় তেতিয়া সেইটো খাবলৈ বহুত ঘিণ লাগে, সেই জানো আৰু যে ইমান গৰমত বে পাৰীবোৰে ঘামি ঘামি যে মানে মুখ মুচি আকৌ আইচক্ৰীম টো ওলাৰে কিমান অসুবিধা হয় নে কিন্তু আমি অনুভৱ নকৰো আমি খাব লাগে বা খামেই আৰু এনেকুৱা ভাবো কিন্তটো নহয় সেইটো নহয় চাই আমিতো ঘৰতেতো আছো বনাব পাৰো নিজৰ ঘৰত যদি ৰেফিজৰেট বা ফ্ৰিজ থাকে নহয় জানো কওকচোন
হয়তটো কিন্তু এটা কথা যে আকৌ মানে ঘৰ আইচ কিম ঘৰৰ মানে বস্তুবিলাক খোৱাদ নাপায়তো সিহঁতক মানে দেখিলে ৰংচুঙীয়াাকেইটা যিহেতু তাত কালাৰ মানে ফুড কালাৰ মিক্স কৰি দিয়ে যে সিহঁতে মে ৰং চীয়া এটা খাবলৈ ভাল পায় আৰু আমি আমি যিমানে নবনাওঁ সিহঁতক মানে সদায় কিনা বস্তুহে লাগে আমিও ভাল পাও দিয়াচোন আমাৰো অকমান মুখৰ সুখ মানে জুতি লাগে ন আৰু দ্বিতীয় কথা মানে ময়ও শুনিছো ফেক্টৰী বিলাকত মানে বহুত লেতেৰা হৈ থাকে থাকে যে উম মানে আচলতে নাযাও আৰু যোৱা কামো নাথাকে যে আমি গৈনো কি কৰিম সেইটো কাৰণে মানে মানুহৰ মুখত শুনো আৰু
হয়
আৰু এতিয়া মানে বিশেষকে এইটো গৰমত এতিয়া তৰমুজটো হয়নে
হয়
পথাৰত মানে খেতি কৰা দেখিছো তোৰমুজৰ কিন্তু পথাৰলৈ গ'লে কি কৰিব যে এনেে এ এটা তৰমুজত পঞ্চাশ টকা ষাঠি টকা সৰুটো ত্ৰিশ টকা টকা এনেকে মানে দি আছে মানে লৈ আহিছে ঠেলা দি মানুহে হে তাকে মানে ভাবি আছো কেইটামান ৰাখি দিওঁ খাবৰ কাৰণে অঁ কোৱা